নমস্কাৰ! কি কৰি আছে?
মই এনেই ৰ'ব ভাত-চাত খাই কিনে শুই আছো। আপুনি?
আটচ্ছা, মইয়ো এনেই আছো। পিছে আজি দিনটো কেনে গ'ল আপোনাৰ?
আজিৰ দিনটো ঠিক ঠাকে গ'ল, বেছি বেয়াও নহয় ইমান ভালো নহয় নৰ্মেল। আৰু বেছি তেনেকুৱাই হৈছে।
উম, মোৰো ঠিকেই গ'ল। আহ, আপোনাৰ প্ৰিয় উৎসৱ কি?
বিহু
আচ্ছা কিয়?
মানে কি যিহেতু আমি অসমত থাকো তো সেই হিচাপত আহ, অসমীয়া হোৱাৰ মাত মানে অসমীয়া হোৱাৰ কাৰণে আমাৰ বিহু আহ, কি চাবি আমাৰ কিয় উৎসৱ বিহু হয় আচলতে তেনেকুৱা হ'ব লাগে মানুহ। আৰু সেই হিচাপত মোৰো প্ৰিয় উৎসৱ বিহুৱে হয় মোৰ বিহু বহুত ভাল লাগে।
আচ্ছা বিহু এনে কেই প্ৰকাৰৰ আৰু?
বিহুটো তিনি প্ৰকাৰৰ হয় আহ, কিন্তু মোৰ বেছি ধেমালি কৰি বহুত ভাল লাগে। ৰঙালীউটো মোৰ বেছি বতাহ ভাল লাগে। মানে ধৰক ৰঙালী বিহুত বহুত ৰং ধেমালি কৰা হয় তেনেকুৱা আৰু আহ আহ নাচ গান বোৰ কৰা হয়। আহ যিমান তেনেকুৱা ফূৰ্তি বাৰ্তাৰ কামবোৰ আছে তেনেকুৱা সেই কামবোৰ কৰা হয়। আমি সবেই একেলগে মিলি নাচো গান গাওঁ তাৰপছত আহ
ফাংচন বোৰ হয় আমাৰ যিবোৰ ফাংচন বোৰ হ'লে আমি পাৰ্টিচিপেট কৰো ফাংচন বোৰত। আমি অংশগ্ৰহণ কৰো তো সেইবোৰ আ-আচলতে কৰি বহুত ভাল লাগে অকল মোৰে নহয় প্ৰত্যেকৰে ভাল লাগে। ত' এটা ফুৰ্তিৰ অনুভৱ হয় এটা ফূৰ্তিৰ দিন তো সেইকাৰণে ভাল লাগে।
হয়-হয় আৰু-আৰু কি ভাল লাগে? বিহুত পিঠা বনাই নে আপুনি?
পিঠাটো মোৰ এতিয়ালৈকে বনাই পোৱা নাই কিন্তু আ খাই ভাল লাগে আচলতে।
আচছা কি- কি পিঠা ভাল পায় আপুনি?
মই বেছি তেলৰ পিঠাটো ভাল পাওঁ আৰু এ আৰু আছে নহয় নাৰিকলৰ লাৰু ভাল লাগে।
আচ্ছা। আপোনাৰ প্ৰিয় খাদ্য?
মোৰ আচলতে এ শনা কৈছে
অ অ অ।
অ। মোৰ আচলতে প্ৰিয় হেৰি মানে কি দালি ভাত মোৰ বেছি ভাল লাগে দালি ভাত আৰু যিটো কণীৰ চব্জি হওক আহ মাংস ভাল লাগে কিন্তু মাছ মই নাখাও। মাছ নাখাও মাংসটো ভাল লাগে বেলেগ বেলেগ মাংস ন কিন্তু মোৰোৰ বাকী বেলেগ একো ভাল লাগে আহ তাৰপিছত আৰু বেছিকে মই দালি ভাত খা খোৱাটো বেছি ভাল ভাল পাওঁ আপুনি আপোনাৰ কোনটো বেছি প্ৰিয় কোনটো বেছি ভাল লাগে?
মোৰ মোৰতো পনিৰ বেছি ভাল লাগে। আহ আপ আপুনি আহ আজৰি সময়ত কি কৰি ভাল পায়?
ন আজৰি সময়ত আলতে গাম চান গাও বেছিভাগ আৰু উম কেতিয়াবা কেতিয়াবা মোবাইলতে কিছুমান আৰু শিকিব লগীয়া বস্তুবোৰ চাওঁ, এ যিটো মোৰ বাবে লাভজনক হয়, মানে কি যিটো মোৰ এ, যিটো মই সেইটো বস্তুৰ বিষয়ে মই অলপ খুচৰি থাকো যাতে আৰু অলপ জানিব পাৰোঁ ত তেনেকুৱা, আপুনি আপ
আচ্ছা। মইও আজৰি সময়ত খেলো ক্ৰিকেট খেলো। আপুনি উ' মোবাইলটো আপোনাৰ কাৰণে ভালনে, বেয়া?
আচ্ছা। মোৰ মানে মোবাইলটো বহুত ভাল, এটা বহুত উপকাৰী বস্তু হয়, কাৰণ কিয় মানে কাৰণ এ এইটো মানে কি নৰ্মেল কাৰণ আৰু, কি কাৰণ ঘৰৰ ভিতৰতে বহি থাকি আমি পৃথিৱীৰ যিটো আমাৰ
গোটেই পৃথিৱীৰে পৃথিৱীৰ কোনে-কোনে কি চলি আছে কি নচলি আছে এ কোনটো জেগা কেনেকুৱা আমি চব মানে কি জানিব পাৰো ভাবো বাৰো আহ, মানে কি তেনেকুৱা গম পাও মানে অলপতে গম পাওঁ কিন্তু আগ-আগতে চাব আগতে কি আছিল এই নিউজ পেপাৰ হওক বা এ টিভিৰ জৰিয়তে হওক এই সেইবোৰ মানে অলপ- অলপ দেৰি হৈছিল অলপ পলম হৈছিল আহোতে বা চাওঁতে বা জানোতে কিন্ত মোবাইলত কি হয় অকল ইণ্টাৰ ইটাৰনেটটো থাকিব। সেইটোটো বহুত মানে, লাভৱান হৈ গৈছে।
হয়।
আপুনি আপুনি
হেল্ল' অ, আপোনাৰ মাতটো আহা নাই ভালদৰে। অ', অ ', আহিছে এতিয়া আহিছে কওক।
অ'।
অ', আহিছে। মই ভাল, ভালেই আৰু। পিছে আপোনাৰ প্ৰিয় ৰং কি?
সেইটো মোৰ বগা, আপোনাৰ?
আচ্ছা! কিয়? বগাটো কিয়?
আচ্ছা! বগাটো মানে, কিয় মানে, বগা, বগকালাৰটো মানে, মোৰ মোৰ যিটো নজৰিয়াত, মোৰ যিটো আঁ চকুত। মানে, মোৰ এনেকুৱা লাগে, মোৰ এনে অনুভৱ হয়। যে, বগাটো চালে, মোৰ এনেকুৱা লাগে, কি শান্তিৰ প্ৰতীক এটা! চাফ চোত্ৰা। ৰঙৰ জৰিয়তে, এইটো বুজাব পাৰি যে, মানুহৰ মনত যদি,
আচ্ছা!
এ, ধৰক অহংকাৰ বস্তু-ভাৱ বা অলপ, ধৰক এ, থাকে ন' মানুহৰ মানুহৰ প্ৰতি কিছুমান।
অ' অ'!
তাতে, বগা চাফ-চোত্ৰ হৈ যায়। মানে, তেনেকুৱা মানুহ। আমি যাতে, ভাল মানুহ পাৰোঁ। উম, মই তেনেকুৱা ভাবোঁ! আপুনি, আপোনাৰ কোনটো ৰং প্ৰিয় আৰু কিয়, কাৰণটো?
ক'ত, ক'ত ফুৰিছে আপুনি, ফুৰি পাইছেনে? আপুনি ফুৰি পাইছেনে নাই ক'ৰবাত, বাহিৰ দেশ বা বাহিৰৰ ৰাজ্য?
বাহিৰৰ ৰাজ্যত, আচলতে মই, অকল, এ, সেৰি, সেৰিতে গৈ পাইছোঁ, মেঘালয়তে গৈ পাইছোঁ। বাকী বেলেগ, ক'ৰবাত গৈ-গৈ পাইছে?
তাতে গৈ কেনে লাগিছে আপোনাৰ
তাতে গৈ মানে মোৰ বহুত ভাল লাগিছিল মোৰ আশা মানে যিটো মই এক্সপেক্ট কৰিছিলো যিটো মই আশা ৰাখিছিলো যেনেকুৱা হ'ব তাতকে বেছি মই মানে পাইছো মোৰ বহুত ভাল লাগিছে যিটো পাহাৰৰ শিকিলো মানে কি এ ট্ৰেভেলৰ মানে ধৰক এখন জেগাৰ পৰা আন এখন মানে জেগাত যাওঁতেতো মই থকা জেগাৰ পৰা সেইখন জেগাৰ মানুহ একদম বেলেগ পূৰা বেলেগ তাৰে ভাষাও বেলেগ এ তাৰে মানুহৰ আহ মানে কি সংস্কৃতি বোৰো বেলেগ আহ ত সেই হিচাপত আমি যিটো আমাৰ যিটো কমিউনিকেশ্যন হয় আমি যিট টো কথা কোৱাৰ হেৰি স্কিল বা এম শক্তি হওক এটা কথা কোৱাৰ শক্তি হওক বা আমি এ ভাষাৰ শক্তি যিটো আমাৰ এ তেনেকুৱা তেনেকুৱা বহুত ক্ষেত্ৰত জানিব পাৰি আৰু তেওঁলোকৰ পৰা বহুত আম মাৰ আহ জ্ঞান আহৰণো কৰিব পাৰে, সেইখিনি জাগাৰ বিষয়ে, বা তাৰে কিছুমান কথাৰ বিষয়ে আমি বহুত জানিব সেইখিনি লোকেল মানুহৰ পৰা, ত', তেনেকুৱা বহুত শিকিব পাইছো আচলতে। আহ, অলপ যায় কি কিন্তু মোৰ আৰু বহুত মানে যাব ইচ্ছা আছে মোৰ উম আৰু বহুত বহুত জাগা যাবা আছে, মই এ আশা কৰো যে মই কৰিব প মানে পাৰিম।
আচ্ছা অ', অ', হয় আপুনি এনে পেপাৰ চেপাৰ পঢ়ে ন নাই?
এতিয়া আৰু পেপাৰ পঢ়া দিন নাই নহয় পেপাৰ আৰু কোনে পঢ়ে আজিকালি চব মোবাইলতে পুটকে আহি যায় আপুনি পঢ়ে নেকি নাই পঢ়িব লাগে সেইটো পঢ়িব লাগে কিন্তু আজিকালি তেনেকুৱা মানুহ কম বেছিভাগ বয়সিয়াম বয়সিয়াল মানুহ বেছিকে পঢ়ে এ লাহে লাহে এইবোৰ কমি যাব এইটো এইটো মই এ সঁচা কথা হয়
অ আপোনাৰ আপোনাৰ প্ৰিয় খেল কি আপোনাৰ প্ৰিয় খেল
প্ৰিয় খেল মোৰ ফুটবল হয়।
আচ্ছা, মোৰ ক্ৰিকেট ফুটবলৰ বৰ্তমান এতিয়া ফিফা চলি আছে হয় নে নাই।
পৰা মোৰ ফটবলটো বহুত ভাল লাগে, মানে ক্ৰিকেটতকে অলপ
নাই নাই নাই নাই, শুনক শুনক ফিফাটো হ'ল ফুটবলৰে ৱৰ্ল্ড কাপ মই কৈছো কি বৰ্তমান ফিফা চলি আছে যে আপুনি ফিফা চাইছে নে নাই?
অ', আচ্ছা সেইটো সুধিছে।
যি অ'।
অ', মই আৰু শুনোতো দিগদাৰ হৈ গৈছে, মানে কি ফিফা চলি আছে তো মই ফিফা আহ চব মানে চব মানে দেশৰে মানে খেলটো নাচাও কিন্তু মোৰ যিটো পৰ্তুগালৰ উ টিমটো মান লত মানে বেছিকে ভাল পা, যিহেতু আমাৰ ইণ্ডিয়াৰ টিম নাই ত' ই যাতে কাৰণ তাতে মোৰ মানে ফেভৰেট খেলুৱৈটো আছে ন ৰনাল্ডো ত' মই বহত ভাল পাওঁ সেইকাৰণে মই বেছিকে পৰ্তুগালৰ যেতিয়া মেটচ আহে পৰ্তুগালৰ চাহ আৰু ব্ৰাজিলৰ এ মানে চাওঁ যেতিয়া কাৰণ ব্ৰাজিলত নেইমাৰ আছে, নেইমাৰক বহুত ভাল লাগে নেইমাৰ আৰু
আচ্ছা, আচ্ছা, অ', আ আপুনি যদি এ খেলিবলৈ চান্সটো বা, আপুনি কোনটো টিমত যাব?
মই যদি খেলিবলৈ চান্স পাওঁ তো মই নিজৰ দেশৰ আহ মই টিমটোকে মই ভাল কৰিবলৈ চেষ্টা কৰিম আহ আৰু
আচ্ছা আমাৰ দেশৰ কেইজনৰ ফুটবল প্লেয়াৰৰ নাম কওঁকচোন উ
আমাৰ এ দেশৰ মই মই বহুত নাজানো আমাৰ দেশৰ এ কিন্তু মই এজনকে চিনি পাওঁ সুনীল ছেত্ৰীকে চিনি পাওঁ, বাকী কিছুমানৰ নাম শুনিছো কিন্তু মোৰ মনত নাই পাহৰি গৈছো ইমান ভালকে মনত নাই কাৰণ ইমান চৰ্চাত নাথাকেতো ভাৰতত ফুটবলটো ইমান হেৰি নহয়, কিন্তু মই চাওঁ কিন্তু নাম পাহৰি গৈছো।
হয় হয় হয়, ঠিক ঠিকে। হয়। অ', আপোন আহ মানে আপুনি
হয়।
কি সুধিব আপুনি কিতাপ পঢ়ে নে নাই আপুনি?
হয় কিতাপ, হয় বাহিৰা কিতাপ পঢ়ো মই মানে কি নিজৰ এ এই আমাৰ যিটো মাধ্যমৰ কিতাপ ত', সেইবোৰৰ উপৰিও মই বাহিৰ বোৰ পঢ়ো আহ যিটো আমাৰ আহ অখিল বৰুৱাৰ যিটো আাৰ এটা আছে এ সৌৰজগতৰ আমাৰ সৌৰজগতৰ কথা আহ ত সেইটো প সেটো পঢ়ো এইটো পঢ়া হৈছে আচলতে মোৰ তাৰ পিছত আৰু এটা আছে মানে বিজ্ঞানৰ কিবা মানে কেনেকুৱাকে কিমান বিজ্ঞানৰ বস্তু কেনেকুৱাকে সৃষ্টি হ ত সেইবোৰ বস্তু আছে। উ ধ সেইবোৰ মই কিতাপ পঢ়িছো আৰু বহুতো সাধু কথা কিতাপ মই সৰু পৰা পঢি আহছো যিটো আমাৰ লক্ষ্মীনাথ বেজবৰুৱাৰ হওক আৰু আন আন আহ মানে লিখৰ হওক আহ ত সেইবোৰ পঢ়িছো আৰু বেছিভাগ মই ভূতৰ মানে পঢ়িম বাৰু কমিক কমিক টাইপ কিতাপবোৰ মানে পঢ়ি ভাল পাওঁ ত সেইবোৰ আগতে পঢ়িছিলো এতিয়া অলপ খুব কমি আহিছে ৰ'ব, এতিয়া বেছি পঢ়া হোৱা নাই এটা আগতে কথা কৈ আছো, আপুনি আপুনি পঢ়ে ন নাই? আচ্ছা, হ'ব হ'ব ঠিক আছে।
হয় হয় ঠিক আছে দিয়া।